শুনিছ? অ', ক?
উম, কপাল ফুটা।
মায়েক, মায়ে কিয় ফোন কৰিছিলে?
অ', এনেই যেনেকাকে ফোন কৈছে পৃথিৱীত যেন ধ্বংস হৈ গল যেন। বেছি টাইম নাই। তাৰপৰা মোক কৈছে, অ মা পাহৰিছিলোঁ-পাহৰিছিলোঁ হ'ব দে-হ'ব দে বুলি কৈছে।
মায়ে গম পায় নেকি?
অ', সহ।
ঠিকে আছেতে।
তাৰপিছত মোৰ মানে সাগা লাগিলে, সেই কাৰণে। দেৰী হৈ গল। এতিয়া মোৰ কিন্তু ভাল লাগিছে অকনমান, মানে মুখেৰে নলাল যে।
অ', অ', বমি কৰোঁ বা লেট্ৰিন কৰোঁ মই সেই দুই এটা কৰিলেই ভাল পাওঁ মানে ধৰ কোনমবা এটা হ'ব লাগিব আৰু। এই গেছ হৈ কিনে হয়। মই যে এতিয়া এই দেৱত্তম দেৱত্তম জেচ
অ অ সি বহুত ধুনীয়া-ধুনীয়া কথা দিয়ে ৰে, ভাল লাগে মানুহটো চাই। অ সেই যে সেই, অ সি যে আৰু যে সি যে ফল-মূল এইবোৰ যে খোৱা দেখাই মোৰ কিবা তাক দেখিলে লোভ লাগে সেইবোৰ খোৱা দেখিলে। বুট-চুট যে তিয়াই খাই যে।
অ, সি ডক্তৰ এটা হৈ ভাবচোন আৰু সি সঁচাকে সি কিন্তু মই বুজি নাপালোঁ সি ইমান মেনটেইন তাৰ ভনীয়েক জনি, তাইও বহুত মেনটেন তাইতো ফিজিঅথেৰাপিষ্ট হয় তাইও ইমান মেইনটেইন, কিন্তু তাৰ ঘৈণীয়েকজনী দেখিছ
এ নকৰে আৰু নকৰে আৰু যাক নকৰিব নোৱাৰে ইমান ঘৰ মানে ইমান হেৰি কৰি দিব নোৱাৰ ন?
পাইলট ন' তাই। ত' তাই চাগে নোৱাৰে আৰু পাইলট বোৰে নোৱাৰেও ত' সিহঁতৰ বাৰ ঘন্টা নাই চৈধ্য ঘন্টা ডিউটিয়ে থাকে।
উম ভোকত আৰু কোনে সেইবোৰ মাথা মাৰি থাকিব?
উম, আৰু নহয় তাইৰ কামটো তাতে বহা কামেই যে তাই কেনেকে খোজ কাঢ়ি ব। প্লেনতটো খোজকাঢ়িব নোৱাৰে ন', অ আৰু তাইতো ঠাইতটো বাৰু এম, সেইটো ধৰ যিগিখন ন ইণ্টাৰনেচনেল ফ্লাইট তাততো থাকেই ন তাই পুৰণা হৈছে যিহেতু ইন্টাৰনেচনেল ফ্লাইট বহুত থাকে, তাই সেইবোৰ কৰিব নে তাই এয়াই কৰিব। ঠিকে আছে বাৰু।
ভালে কয় সিটো পুৰা ধুনীয়া-ধুনীয়াকে সদায় লিখি থাকে। এইখিনি এইখিনি ন'? ডায়েবেটিছ ৰোগীয়ে কি কৰিব লাগে নালাগে? খোৱা-বোৱাটো কেনেকুৱা কৰিব লাগে?
আমাৰ মায়ে মোক প্ৰথমতে ধুনীয়াকে মানে মই যেতিয়া ধৰ ৰাতি ভাত নাখাওঁ বুলি কম ন' একদম ঘৰখনত মানে এটা যেনিবা মই ডাঙৰ কিবা হেৰি মৰিম বুলিহে কৈছো সেনেকুৱা এটা মানে অম ৰিয়েকচন দি দিয়ে তেওঁলোকে। এতিয়া যেতিয়া মানে শুনা দেখিলে তাৰ ভিডিঅ' বোৰ পালে, পাই কিনে এতিয়া মানে অ হয় দে আমিও নাখাও। তেওঁলোকেও নাখায় ৰ এতিয়া।
আহ, ভালেই। মই এতিয়া ঘৰত গলে যে, অ সেইটোয়ে নিজৰ হলেহে গম পায় বুলি কয় যে। মই এতিয়া ইয়াত পাৰো হা নিজে নিজৰ মতে পাৰো ন'। খাই দিবলে আৰু ই মানে মোৰ সোনকালে খাবলৈ কয়। সি আহাৰ আগতে গধূলি যে ধূপ জ্বলাও, ধূপ জ্বলোৱা লগ লগা লগ ভাত বনাই খাই আজৰি মানে সাতটাৰ আগত মই।
অহ।
ভাত খাওঁ যি খাওঁ আৰু ভাতে খাওঁ বাৰু কম কে খাওঁ আৰু, ৰাতি ইমান নবনাও, যিটি পাতলাকে বনাই খাই থৈ থই উম, তিনিবাৰ মৰ্ণিং অ পাছবেলা আৰু সেই কেতিয়াবা পাছবেলা খোৱা নহয় সেইটো বাৰু ৰেগুলাৰ নহয় পাছবেলা খোৱাটো আজিকালি।
উম।
কাৰণ ৰাতিপুৱা মানে কি হয় অ'ট্চ-চৌত সদায় খাই থাকিব আমনি লাগে যে। অ দে ৰাতিপুৱা মানে এনেই দালি বা অমলেট দি খাই দিওঁ।
উম।
তাৰপিছত দৌবৰীয়া কিবা চিকেন বা কিবা ভাজি-চাজি বনাও আৰু। মানে ৰাতিপুৱাটো ধৰ চাৰে নটা মানত খাওঁ, চাৰে নটা-দছটাৰ আগত। তাৰ পাছবেলাটো আঢ়ৈটা মানত খাও।
তই ৰাতিপুৱা ভাত নাখাবি, তই দুপৰীয়া খা, পাছবেলা খা। জিমৰ পৰা আহি তোক ভাত খাব দিয়া নাই একচৰ খাবি, তোক ফল-মূল খাব দিয়ে জিমৰ পৰা আহি।
আৰু প্ৰটিন লাগিব যে। কিবা-কিবি খাব লাগিব।
হ'ব তই চয়াবিন খা।
নিজলে এক্সট্ৰাকে বনাই থাকিব নোৱাৰি। নাই কমকে খাওঁ ভাততো তেতিয়া ইমান নাখাও, চব্জি বেছিকে খাওঁ, লগত ডিম-চিম বেছি খাওঁ। অ কোনে ৰুটি বনাই থাকিব, তই দিবি বনাই আহি মোক। কোনে বনাই থাকে? বনোৱা জনীহে জানে গেলা গৰমত।
অহ, বনাই কিনি আনিবি দছ টকাৰ ৰুটি।
উম, হয় দে আজিতো পাছবেলা ভাত নাই খোৱা বাৰু। সেইকাৰণে আজি জল্দি ভাত খাই দিলোঁ, ইমান ভোক লাগিলে মোৰ।
উম। ঠিকে আছে। তই কেতিয়া শুবি এতিয়া?
শুম আৰু, টোপনি আজি বাৰু পাছবেলা শুলো কাৰণে ইমান বেছি ধৰা নাই কিন্তু সোনকালে হুব লাগে মানে ৰাতিপুৱা সোনকালে উঠিব লাগে যে। নটাৰ আগতে আজৰি হব লাগে যে জিমৰ পৰা আহি, বৰ দিগদাৰ হয়। উম, মানে দছটাৰ আগে আগে যায়ে যে।
অ', অ'।
হয় কেতিয়াবা, এইকেইদিন অকণমান মানে ফ্ৰী হৈ আছিলোঁ মই। দুদিন, খালি হেৰি কি বুলি ক কয়, এই ফোনহে কৰিবলে টাইম নাপালো বাহিৰত ওলাই আহিব নোৱাৰোঁ ৰ'দৰ পৰা, সেই ৰ'দ কেইদিন।
অ', আ বৰষুণ আছিল ন কালি আকৌ।
আগবেলা আকৌ বৰষুণ। ওলাই আহিবলে ৰ'দ নাইকিয়া হলে। অ', আৰু মই বেলেগ মোৰ মানে ক'ল কৰিবলৈ কোনো চিনাকিয়ে নাই আৰু মানে যোনখিনি যেতিয়া ফ্ৰী থাকে মই তেতিয়া ফ্ৰীয়ে নাথাকোঁ।
উম।
এনেুৱা হৈ আছ
হৈ যায় কেতিয়াবা, একো নাই দে।
উম। আজি ইমান নিজান-নিজান লাগিছে কিবা দেওবাৰ দেওবাৰ নিচিনা
অ' ন, মোৰ কিবা কালি দেওবাৰ টাইপ লাগিছে। এই মাত্র আকৌ ষ্টুডেণ্ট এটা ফোন মাৰিছে তেতিয়াহে মানে মোৰ হেয়া লাগ অ', আকৌ কালি টিউচনো আছে, ৰাতিপুৱাই যাব লাগিব ৰে ভৰলোত চাৰে ন এটা বজাত মাতিছে। অৱশ্যে ৰাতিপুৱা ইমান অ
নাম নাখায়, কিন্তু পানী হলে নাযাবি এয়া বৰষুণ দিলে মালিগাঁও যি অৱস্থা হয় আজিকালি সেইটো চাই দে, অ' ভৰলোহে অ', পাহৰিছো উম।
লাগে, আৰু মোৰ মানে টিউচনটো ৰেইল গেটটো যে ৰেইল গেটটো পাৰ হৈ টিউচনটো। ত' সেইখিনি পানীও নুঠে সেইকাৰণে ভাল।
বা সিহঁতি ৰে'লত হেৰিত কৰে নিকি?
নকৰ, সিহঁতৰ অৰিজিনেল ঘৰে তাত দুুনীয়া দু দুকান আছে। মাৰোৱাৰীও নহয়, অসমীয়াই হয় মাৰোৱাৰীৰ মাজত অসমীয়া আছে।
উম।
অ', মানুহ
অ'।
কোনোবা ইমান ধুনীয়া বনাইছে, কি ধুনীয়া গোন্ধ ওলাই আছে পাই।
কালি হৈছে, কালিৰ দিনত মানে মই কাপোৰ আনিব গৈছো হা দুটামান বজাত কোনোবা চব বনাইছে ইমান ধুনীয়া গুনাইছে কিবা, আলুও মানে ধৰ আলু গ্ৰেভি বনালে যেনেকুৱা গোন্ধাই।
দিছে, উম।
সেনেকুৱা টাইপ গোন্ধাইছে বনাইছে খুজি যা, খুজি যা।
আহিছিলে এইমাত্ৰ আন্টিটয়ে সিহঁতৰে বনাইছিল। মানে ছোৱালীজনী স্কাউট গাইড আছে তাইৰ, ত' স্কাউট কাৰণে তাই কবাত পঠাব, কবাত মানে হেৰিত পঠাব কি নাম আছে?
বাহিৰত
বাহিৰত ন? এই অসমতে ৰ এই বৰপে সৰু পেটাৰ ফালে। পঠালে, আহিছিল এই কিবা বুটাম এটা মানে খোলা খাই আছিলে ত, সেইটো মানে চিলাবৰ কাৰণে আহ আহিছে।
অ'।
আহি গ'লগে, সিহঁতে বনাইছে চাগে। তাৰে কালি ৰাতিপুৱা যাব ন, আজিতেয়া বনাই-বনাই দিব আৰু। হ ৱাও, কি ধুনীয়া গোন বিটিছা মাংস।
অ', কেতিয়াবা কিছুমানৰ বনোৱা ইমান তই যিমানে ঘৰৰ দামী বস্তু নিদিয় অ, হেই চিলি চিকেন বনাইছে চাগে।
য়েছ অহ কি ধুনীয়া গন্ধাইছে আৰু বতৰটো ঠাণ্ডা ন? ইয়াতে মানে বতাহ দি আছে জাননে? অ', মই মাক মাতো ৰ।
হি-হি গোন্ধ ল'ব লৈ নেকি?
অ', তেও নাখায় নহয় আজিকালি ৰাতি।
অ', আৰু - আৰু চাবিচোন যোনদিনাখন তই নাখাও বুলি ক সেইদিনাই সংসাৰৰৰিবি গোন্ধ আহিব কিবা খানা বস্তু ঘৰলে আহিব।
অ', আজি আকৌ গধূলি এটা কাম কথা হ'ল নহয় মই মানে হা এ তহঁতৰ সেইখিনিতে দে য়াম বাইটছ বুলি যে আছে?
অ', অ'।
এখন ওৰত চিকেন পপকন অৰ্ডাৰ দিলো মই। মই মানে এশ হেৰি টকা আহ চিকেন পাপকন দুটা দিছিলোঁ আৰু এটা চিকেন ৰল দিছোঁ। তাহাঁতৰ চিকেন ৰলটো টেষ্টি হা। মই তিনিদিন ধৰ ওৱান ফিফটিত পাই আছিলোঁ। মই অফাৰ পাইছিলোঁ ওৱান থাৰ্টি ফাইভ কিবা এটা, পোৱা কাৰণে দিলো অৰ্ডাৰটো
উম।
তাৰপিছত আহিলে, আহাৰ পিছত চাও যে মোক এটা চিকেন বাৰ্গাৰ দিছে আৰু চিকেন ৰল এটা দিছে, ত মোক চিকেন পখিনি নিদিলে মই চুইগ কমপ্লেইন মাৰিলোঁ, কমপ্লেইম মাৰা তাৰপিছত মোক এশ দহ টকাৰ কুপন এটা দিছে।
উম।
এই মানে সিহঁতে যে মানে ভুল হে পঠাইছে আমাৰ মাৰে কি কয় তই চাগে এইটো এতিয়া ঘূৰাই দিব লাগিব মইছে নালাগে এইটো মোক খাবই দিছে আকৌ। কিন্তু মোক মোৰ লাভ হ'ল। আৰু কিন্তু মই মানে হেৰি নাখাওঁ এইটো কি হৈছে অ, বাৰ্গাৰ নাখাও মই।
মইও বেয়া পাওঁ খায়। পপকনটো এই সেইখনৰ কি হ'ল জান? যেতিয়া প্ৰথম খুলিছিলে, তাৰপিছত অ, খোলাৰ পাছত কি হ'ল ইমান টেষ্টি বনাইছিল নহয় মানে কম প্ৰাইজত পায় হা। তাৰ পিছত পোৱাৰ পিছত, উম খালোঁ। তাৰপিছত হেই অ', অ', অ', অ', আৰু যোন টো ডাঙৰ উইংছ টো সেইটো ছিক্সটি লয় হা চাৰিটা পিছত-চাৰিটা পিছত। তাৰপিছত কি হল ভাল ধুনীয়া চাত্নিটো সিহঁত চবতকে বিৰাও সিহঁতি মানে চিনি পাই আৰু আমিতো মানে পুৰা শনিবাৰ বা দেওবাৰে মানে ৰেগুলাৰ কাষ্টমাৰ নিচিনা আৰু মাজে-মাজে খাই থাকো হা। মানে সিহঁতৰ সেইটো ভাল বনাই মানে তেলত বেছিকে হেৰি কৰি নিদিয়ে। তাৰপিছত কি হ'ল খালো খালো এবছ মান খালো এই যোৱা চাৰি পাঁচ মাহৰ মৰ পৰা সিহঁতে মানে কি হল নাজানো হঠাৎ দাম বঢ়াইছে বঢ়াই লৈ কি কৰিছে গম পাও একদম বেয়া কৰি পেলালে নহয় কুৱানটিটি একদম কম দি আৰু বহুত বেয়া কৰি পেলালে মানে। খানাটো। এদিন আনিলো ইমান বেয়া গোন্ধাইছে নাজানো এতিয়া নোযোৱা হলোঁ নহয়। তাৰ পিছত কি হ'ল উম, এদিনা আনিলোঁ, ইমান বেয়া-বেয়া গোন্ধালে মানে আগৰ চিকেন দিছে চাগে। তাৰিছ সেইদিনা কিবা ভুল আকৌ এদিনা খাই চালোঁ আকৌ একেই নহয় কুৱানটিওম বহুত বেয়া।
মোৰ আন্দাজ তহঁতক তাহঁতে অফলাইন আনিছিলি? অফলাইনত সেইটো কৰিছে অনলাইনত কৰিলেটো কম।
উম সেইকাৰণে তাৰ পিছত এতিয়া সেইখন বন্ধ হৈ গৈছিলে, বন্ধ মানে একদম এমাহটোতো সম্পূৰ্ণ বন্ধ এতিয়া আকৌ খুলিছে চাগে সেতি আকৌ এতিয়া কমাই দিছে সেইয়ে সেই বন্ধ হৈ গ'ল যে মানুহবোৰ নহা হল পোৰা ভিৰ লাগে আগতে আগতে মানে অকল মানুহবোৰ তাতে।
বহুতে যায় ন আকৌ ইউটিউবতো দি আছে ন ভিডিঅ'ত। মৰেন যে এতিয়া চাগে আকৌ সেই আগৰ হাতলৈকে আহি গ'ল আৰু নি।
উম অ সেইটোৱে কেনেকুৱা অতিতিউদ একদম মানে